শুনিছা
অহ
কি কৰিছা
মই এয়া ভাত বনাই আছো
অ কি বনাইছা মই আছো এতিয়া ভাত বনাই হ'ল
অহ এয়া ভাত কেৰেলা আলু এইবিলাক কাটিলো ভাজিছো
অ
তাৰ পিছতে আকৌ তিতা কেৰেেলা কেইটামান ছেগি আনিছো কেইটা ভাজো বোলো কাটি আছো
উম বিহু কেনেকুৱা গল
বিহু গ'ল ভালে ভালে
মেলা চাবলক
উম মেলাত গৈছো সেই আমাৰ বিহু দিনা এবাৰ মানুহ দুখ পেলা নহয় অ চোৱালাগি তাৰপিছত এটা মামাহঁতৰ মেলাত মাতিছিলে মামাহঁতৰ মেলাত যাবই নাপালো হয় তাতে বহু মাক ঘৰৰ মেলাত গ'লো আৰু বাহিৰাত
অপায় হাত গলা
উম তাৰপিছত মামাহঁতৰ ঘৰত গম নাপালো উম আকৌ মহা ঢোকাল মহাাসব ল'প গলো তাৰ পাছত আমাৰ চোৱা ওলালা সকামত যাবই নাপালো
কি মানুহ ঢোকাইছে গলে নেকি
উঁম আমাৰ বংশ পৰিয়ালৰ মানুহ ঢুকালে উম উম আমাৰ একেবাৰে এতিয়া চোৱাই চোৱা হৈ থকা হৈছে দুুমাহত দুুমাহত সিহতে মাহঁতে মানুহ
ঢুকাইয়ে থাকে
উম কিমান চোৱা হলা আছে উম
ঢুকাই থাকে অ
আছা আৰাম ভেৰি ভাজিয়ে আছোঁ ভাজি
ভাজি বনাই আছা
অঁ তই বনালি
অ বনালো মইয়ো অৰ্ডাৰ দি পেলাই খালোঁ আজি
বেছি নবনালো আৰু এক অ ইমান ভাতকেইটা বনাই কিবা এটা অৰ্ডাৰ দি আনি লোৱা আৰু তেনেকে ভাতকেইটা খালো
অ খালি আহা।
অ খালোৱৱে
উম
বা আহিছে নে নাই?
বাহ আহা নাই উম
আহ ঘৰত চবে ভাল আৰু
আহ
উম মুকলি বিহু পাতিছে নে নাই
মুকলি বিহু পাতিছিলে
অ
প্ৰগ্ৰাম পাতিছিলে গায়ক আহিছিলে ওচৰতে আমাৰ ওচৰতে অ ম মেলাও হয় তাৰপিছত মেলা মেলা হল তাৰছৰত
মেলা পাতিছিলা নে নাই
মেলা পাতিব নাপালো নহয় আমাৰ বিয়া আছিলে মানুহে ঘৰ ওচৰতে বিয়া আ বিয়ালৈ যাবলগীয়া হ'ল তাৰপছত মেলা নাপাতিলো অ মেলা পতা নহলে
অ মেলা পাতিব নোৱাৰিলা আৰু বিয়া থাক কিলে কাৰণে
উম
চল ৰুইছানে নাই ঘৰত
ফল ধইে আছো হল এতিয়া বৰষুণৰ দিনত ইমান ভাল ফল নহয় নহয় বৰ কলাজি, নয়নতৰা নয়নত কটন বা এইবিলাকে এতিয়া ফুলিব গোলাপ তগৰ
আমাৰ স্কুলতো তগৰ ফুলি আছে আৰু বেলেগ বেলেগ ফুল ৰুব লাগে দিব আৰু গুণোৎসৱ হলে লগাব লাগিব যে ফুলবলাক
আহ
স্কুলতো কিছুমান ফুল ফুলিছে আৰু তাতো
স্কুলত আজিকালি গছ পুলিও দিয়ে নহয়
অ দিয়ে বল লে যে সেইটো কাৰণে ল'ৰা ছোৱালী বিলাকে তেতিয়াহে গছ চৰ মূল্যতটো বুজিব সেইটো কাৰণে গছ পুলি ৰুব দিছে এতিয়া স্কুলত আকৌ স্কুলে স্কুলে ৰাতি কপাও মানুহ গৈ গৈ গছ পুলি ৰুৱে
আহ
স আৰু
উ কি কি গছা দিয়ে আহে
দিয়াত হেৰি মধুআম আম
অ অ স্কুল খত থা স্কুলখনৰ ঠাই বহলা
কঠাই বহল যে তাতে সেইকাৰণে ৰুব পাৰি আৰু গছবিলাক ধুনীয়াকে
উম
এ মানুহ নিজে আহি পেলাই নিজেই ৰুই থৈ যায় সি মানে সিহঁতক সেইটো দায়িত্ব বিলাক দিয়ে ন সিহঁতে আহে আহি পেলাই নিজে গাত খান্দি ৰুই কৰি ধুনীয়াকে থৈ যায় আমি খালি চোৱা চিতা কৰি থাকিব লাগে আৰু যাতে আহ পানী দিব লাগে গোবৰ আনি দিব লাগে দিয়ে
আহ
কৰিব লাগে আৰু
উম ল'ৰা ছোৱালীক হোৱা পানী চানী দিয়া
অ ষ্টুডেন্ট বিলাকে দিয়ে সিহঁতক ক'লে ভালেই পায় দিবলৈ ছাত্ৰ ছাত্ৰী বিলাকে
উম এটা কোৰ চোৰ মাই দে হয় নে
অ আমাৰ হে চকীদাৰ আছে নহয় স্কুলৰ সিয়ে কৈছো মাইক কৰি দিয়ে কাৰণ সৰু ল'ৰা ছোৱালীক আমি কোৰ লাগিব দিব নোৱাৰো যে ভৰি চৰি কটা যাব সেইটো কাৰণে চকীদাৰে সেইখিনি কৰি দিয়ে সিহঁতক পানী দিবলৈ দিয়ে বুজাই মানে আৰু যে গছ পুলিবিলাক কেনেকে ৰাখি ৰাখিব লাগে তেতিয়াহে সিহঁতে শিকিব গছ চৰ কি মূল্য আছে হয় নহলেতো সিহঁতে বুজি নাপায় পাব
উম উম গ সিহাললে পানী দুনি দিয়ে আৰু অ
অ বাইদেউহঁতেও দিয়ে ৰান্ধনী বাইদেউ কেইজনীও আছে সিহঁতেও দিয়ে চবে মিলাই পেলাই দিয়ে আৰু স্কুলখন চাই কৰি থাকে চবে আমিও দিওঁ কেতিয়াবা
উ
তেনেকে আৰু চলি আছে স্কুল
আহঁ
ঘৰত শাক চব্জ বিলাক কৰিছা
উম কৰি থাক অ
ফেবেলিনত তাই আছে নে নাই
ভেবেল লতা আছে আছে ভেবেল লতা
অ কচো
প্ৰচৰ আছে উম কচুঠোৰ হে উম কচুঠোৰ খালি নেমু দি পেলাই সেয়া মাছৰ লগত বনালোঁ
আহ খাবলৈ বহুত ধুনীয়া হয় আহ ভালে হৈ চাৰিয়া এনেকে সেই খাদ্যয়বলাকে খাব লাগে ঘৰুৱা খাদ্যবিলাক বাহিৰৰ বিলাক সাৰ চাৰ দিয়া খাদ্য খালে বেমাৰো হয় আজিকালি
উম দিহে খাই দিয়ে এই খ ব লয়
অ অ তেনেকাই হয় আজিকালি সাৰ বিলাক সাৰ দিয়ে কাৰণে ফ্ৰিজত ৰাখিলেও বস্তু
উম এনেই তেনেকে নাখাওে খাই দিয়া বস্তু ইমান নাখাও আমাৰ বাৰীতে হয় আৰু
বাৰী বস্তু কেে খোৱা আৰু
উম সেই বস্তুকে খাই থাকো
ওচৰ মানুহকো দিয়া নে
উম তমানান হ'বলেও সেই স গলে উ কমিতাও হৈছে এতিয়া কি পেলাইছে আকৌ লাগিব আৰু
লাগিব
উম
কল চল হৈছে নে নাই
কল আছে এইটো কাটিবলগীয়া হৈ আছে তিনি চাৰি থোক মান কল পইছে মালভোগ কলো হৈছে না
মালপকলো আছে
উম উম ত ভাৰাঘৰ খোৱা ভাঁ ঘৰ সু এ আনি দিছিলে পুলি এটা তাৰফালেহে ৰলো এতিয়া উম হৈছে চাৰি পাঁচ ছয় ইমান নোলাইছে এঠুৱা
অ মালভোগ কল বোলে বেছি নোলায় কুকত
অ বেচি নোলায় নেকি
পাঁচশ আশী এনেকে ওলাই
উম উম পাঁচৰাশ মানে ওলাইছে
উম তেনেকেই ওলাই ভালে হৈছে ঘৰতে কৰি লচা বস্তু খিনি লাগে আৰু
আহ ঘৰ মস্ত ঘৰ দেখাই থাকিব পাৰিলে পাণ আছে পাণ তামোলহে এবাৰ কম
অ এইবাৰ তামোল বিলাক কম তামোলৰ পুলি কেইটামান বেছি ঠিকে ৰুই ল'বা তেতিয়া লাগিব
উম ৰুইছো উম তামোলা পুলি অলপ ৰুইছো চয়ে বা আনে পেলাই এই মিয়া এটা তে নহয় হয় কাচাম বুলি কোৱা কাচামে কি উম সেই তামোল পুলি আনিলো নবৈ মাল আনি পেলায় ৰুলে নব্বৈটা এটা নব্বৈটা হোৱা নাই আৰু কেইটামান মৰিল টা চাগ তেওঁ সাতেই সত হৈ যাব প্ৰমাণ আছে চাইগ
অ বহুত কেইটা ৰুইছা যেতিয়া তাৰে কেইটামান বাচিবয়ে
তাৰপিছত পাণো আনি-আনি ৰুৱে পাণ আনি সিয়ে ৰুই দিয়ে অ'। সিয়ে আনি পেলাই ৰুই। অই মাটি চাতি উঠাই, তাৰপিচত। পিছত আকৌ পাৰা সময়ত সিয়ে পাৰিলে।
সিয়ে পাৰে আৰু, তাৰ হাতখন ভাল আৰু, পাৰিলে বেয়া নহয়।
অ' সি উম।
উম, ভালেই কৰিছা দিয়া। অ'। বেছি দিয়ে আৰু।
অ'। বেছি নে দামটো তেতিয়া। কমকে দিয়া মোক ইমান। সৰহকে নিদিয়া?
অ', সি কষ্ট কৰি লৈ যায় আৰু। সেইকাৰণে কিবা এটা দিয়ে আৰু।
সেই কিবা এটা দিয়া। উম, উম।
সেয়াই ভাল ঘৰতো হৈ থাকে ন' কিবা এটা।
অ', ঘৰতো হয়। তাৰপিছত, উম, নাৰিকল আছে। কেইটামান।
নাৰিকলৰ পুলি কেইটামানহে ৰুই লব পাৰা কিন্তু।
উম, চাপৰটা লাগাকে।
অ', তুমা আমাৰ জেগা খিনিও ডাঙৰ আছে যে। সেইকাৰণে তাতে লগাই লব পৰা যায়।
উম, সে এবাৰ ৰুব লাগিব।
অ', আজি।
দুজোপামান এই না তাই গলেহে, মানুহ পালেহে, অকল। তই গৈ পেলাই কি আনিবি মানুহ পালেহে আনিব পৰা যায় নাৰ্চাৰী পা। দিয়া, হবদিয়া ন'।
উম উম